কি কৰি আছা?
মই এনে বহি আছিলো ৰবা, তুমি কি কৰিছা?
এনে বহি আছো, চাহ পানী খালা?
অ নাই খোৱা ৰবা এতিয়ালৈকে, তুমি খালানে নাই?
অ মই খালো এই অলপ আগতে খালো।
অ অহ কি খবৰ পিছে? নাই নাই ব্যস্ত নাই ৰবা।
হয় মই মানে যি তোমাৰ লগত এনে প্ৰদূষণৰ বিষয়ে মানে কিছুমান কথা আলোচনা কৰিম বুলি ভাবিছিলো আৰু।
অ ভাল এটা বিষয় বাচি ললাচোন সেই কাৰণ উ আজিকালিচোন প্ৰদূষণ কিমান বেছি হৈ আছে।
হয় হয় এতিয়া চাবা তোমাৰ হা আজিকালি মানে এনেকুৱা প্ৰদূষণ বাঢ়ি গৈছে যে যাৰ ফলত বহুতো বেমাৰ বা মেলেৰিয়া বা এনেকুৱা বহুতো ধৰণৰ বেমাৰ মানে মানুহবিলাকক হৈ আছে বা এতিয়া চাবা প্ৰদূষণৰ কাৰণে তোমাৰ যি জন্তুৰ কাৰণেও হানি হৈ আছে হয় নে নহয় কোৱাচোন।
অ সেইটোৱে প্ৰদূষণটো কিমান চাবা বা আমাৰ বায়ু প্ৰদূষণ ধু হে ভূমি প্ৰদূষণ বা পিছ পিছত জলজ প্ৰদূষণ তাৰপিছত এনেদৰে শব্দ প্ৰদূষণ কিমান ধৰণৰ আমাৰ প্ৰদূষণ চোন দিনে, দিনে বাঢ়ি যায় আছে, কম হোৱাই নাই।
হয় তাকেইতো, আৰু এতিয়া চাবা তোমাৰ কল-কাৰখানাৰ পৰা ওলোৱা ধোৱা বা মানে এনেকুৱা তোমাৰ বিষাক্ত মানে বি-বিষাক্ত ৰাসায়নিক পদাৰ্থৰ কাৰণে তোমাৰ এটা পাণী দূষিত হৈ আছে যাৰ ফলত, আ যাৰ ফলত তোমাৰ মানে এতিয়া জীৱ-জন্তু বিলাকে টো পানী খাই কিনে বেমাৰ হৈ আছে বা মৃত্যুত মুখত পৰি আছে বা আজিকালি মাছ কাছ মানে, আ মৃত্যু হৈ আছে হয়নে নহয় কোৱাচোন।
অ' সেইটোয়ে যোনবিলাক আমাৰ চাবা এতিয়া কল-কাৰখানা বিলাক বেছিভাগ নদীৰ ওচৰতে বনাই। নদীৰ ওচৰতে বনাই পেলাই তাৰে পৰা যোনটো অ' মানে অলাগতীয়াল পদাৰ্থ ওলাই বা বিষাক ক্ত দ্ৰ-দ্ৰব্যবোৰ সেইবিলাক গোটেইবিলাক নি পেলাই তেওঁলোক কে নদী বিলাকত পেলাই দিয়ে, নদী বিলাকত এতিয়া পেলাই দিয়াৰ ফলত কি হয় তাতে মানে বিষাক্ত, বিষাক্ত দ্ৰব্য থাকে থাকে ন, সেইবিলাক মাছ কাছ বিলাকৰ যদি মানে, তেওঁলোকৰ হেৰি হয় তাত তেওঁলোকৰ সেইবিলাকৰ মৃত্যু হৈ যায়, ত' তো বহুত বেয়া হৈ আছে দে চোন, কাৰণ আ, আমাৰ বাবে কো কিবা এটা জীৱ মৰি আছে, ত' সেইটো আমাৰ বাবে কিমান লা-লাজৰ কথা হ'ব লাগিব।
হয় তুমি ঠিকে কৈছা, এতিয়া চাবা আ এইবাৰ এ ডাঙৰ, এতিয়া মানুহ বিলাকে ডাঙৰ ডাঙৰ অট্টালিকা বনাবৰ কাৰণে বা মানে ঘৰ ঘৰ বা এনেকা হোটেল ফাইভ ষ্টাৰ হোটেল বনাবৰ কাৰণে গছ-গছনি ইমান দিনে-দিনে কাট দি আছে যাৰ ফলত আমি অ' মানে আমিতো গছৰ পৰা অক্সিজেন পাওঁ না যাৰ কাৰণে আমি উশাহ লোৱা, এ উশাহ-নিশাহ লোৱা বহুত কষ্ট পাই আছো বা এনেকু কুৱা বা জীৱ-জন্তু বিলাকেও বহুত কষ্ট পাইছে, কাৰণ আমি গছ ৰোপনটো কৰিব লাগিব ন, যিমান গছ ৰোপন কৰো সিমানেই আমি উশান-নিশাহ ল'ব বা জীয়াই থাকিব পাৰো, হয়নে নহয় কোৱাচোন?
উম, সেইটোয়ে গছ-গছনি কাটিব নালাগে দে চোন কাৰণ গছ-গছনি কাটাৰ ফলত কি হৈ আছে এতিয়া আহ আৰু গছ-গছনি মানুহ বিলাকে কটা নিজৰ সুবিধাৰ কাৰনে কাটি আছে ধৰা আৰু প্ৰদূষণৰ এটা কাৰণ হ'ল জনসংখ্যা। জনসংখ্যা যিমানে বৃদ্ধি হৈছে মানুহ বিলাক কে সিমানে গছ-গছনি বিলাক কাটি আছে, তেওঁলোকে বসবাস কৰিবৰ কাৰণে। এতিয়া ধৰা জনসংখ্যা বেছি বেছি হোৱাৰ বাবে, মানে জাগা কমি গ'লে মানুহবিলাকে কি কৰিব, পাহাৰত জা কি বজাব, কিবা কৰিব, তাতে যাই পেলাই গছ-গছনি বিলাক কাটি আছে। যোনটো আমাৰ বাবে কিমান বেয়া, মানে গছ-গছনি কাট টাৰ ফলত, আমাৰ প্ৰদূষণটো বেছি হৈ আছে। কাৰণ আমাৰ অক্সিজেনৰ মাত্ৰাটো, আ মানে বায়ুমণ্ডলত কমি যাই পেলাই কাৰ্বন ডাই অক্সাইডৰ মাত্ৰাটো বাঢ়ি যায় আছে। সেইটো আমাৰ বাবে, কিমান ক্ষতিকাৰক হ'ব লাগিব, কিন্তু মানুহবোৰে সেইবিলাক, একো নুবুজে না ভা ভাবে, ত' দিনে-দিনে মানে আমাৰ, আমি নিজে প্ৰদূষণতটো বৃদ্ধি কৰি আছো দিয়াচোন।
হয়, তুমি একদম ঠিকে কৈছা। এতিয়া চাবা, মানুহবিলাকে য'তে-ত'তে, জাবৰ-জোথৰ পেলাই দিয়ে বা মানে এ, কি কয়, য'তে-ত'তে প্লাষ্টিকবোৰ পেলাই দিয়ে। যাৰ কাৰণে, মানে উ প্লাষ্টিক বিলাক মানে, তোমাৰতো চাৰি অ', চাৰিশ পঞ্চাশ বছৰ ধৰি, প্লাষ্টিক বিলাকতো এ, প্লাষ্টিক বিলাকটো, এ যে-যেনেকা আছে তেনেকুৱা থাকে ন', মানে মাটিতো মানে মিহলি নহয়। যাৰ ফলত, জীৱ-জন্তু বিলাকে সেইবিলাকে প্লাষ্টিক বিলাক খাই কিনে, তেওঁলোকৰ মৃত্যু মৃত্যুত, মানে মৃ-মৃত্যু হৈ আছে বা য'তে-ত'তে এই কি কয় জাবৰ-জোথৰ পেলাই কিনে মানুহবিলাকে মানে অ, উশাহ লওঁতে বা কৰোতে জাবৰ-জোথৰৰ গোন্ধবিলাকটো আহে ন, যাৰ ফলত বেমাৰত বেমাৰৰ মুখত পৰে বা তোমাৰ বহুটো এনেকুৱা ধৰণৰ কাৰণে তোমাৰ মানে প্ৰদূষণবিলাক বাঢ়ি আছে বা ধোঁৱাৰ পৰা বা গাড়ীৰৰ মটৰ ধোঁৱাৰ কৰা কাৰণে বহুতো এনেকুৱা ধৰণৰ। আজি চাবা গুৱাহাটীতে আজিকালি বিশেষকে প্ৰদূষণ বেছি কে হৈ আছে হয়নে নহয় কোৱাচোন? কাৰণ ইয়াৰে মানুহবিলাক ইয়াৰে মানুহবিলাকে যতে-ত'তে জাবৰ-জোঁথৰবোৰ পেলাই দিয়ে বা মানে একো নিয়মবিলাক মানি নচলে বা নদীবিলাকতে ইমান জাবৰ-জোঁথৰবোৰ পেলাই দিয়ে মানে এইটো কাৰণে বহুতো মানে প্ৰদূষণ অ প্ৰদূষণ ওলাই আছে হয়নে নহয় কোৱাচোন?
উম, সেইটোয়ে। মানুহবিলাকে য'ত যেনেকৈ মন যায় তানে তেতিয়াই মানে জাবৰ-জোঁথৰবোৰ পেলাব আৰু একো নাভাবে আৰু মানে বেছিভাগ মানুহে কি কৰে নিজৰ জাবৰ-জোঁথৰবোৰ নিপেলাই নদী-চদীত পেলাই দিয়ে সেইটো কিমান এটা মানে বেয়া। এইটো তাৰমানে জলজ মানে জলজৰ প্ৰদূষন কৰি আছে। তাত আৰু হেৰি কি বুলি কয় এইটো আমাৰ গা মানুহবিলাকে নিজৰ সুবিধাৰ কাৰণে ধৰা যে অ অকমান যদি ক'ৰবাত যাব লগা হৈ আছে তেওঁলোকে নিজৰ গাড়ীখন লৈ যাই আছে। গাড়ীখন লৈ যোৱাৰ ফলত এতিয়া কি হৈছে কি বুলি কয় ধোঁৱা ওলাই আ ছে ধোঁৱাবোৰ ওলোৱাৰ ফল আ আমাৰ বায়ু প্ৰদূষন হৈ আছে। আৰু অ, গাড়ীখন নিলেটো এতিয়া হৰন ব বজাব, হৰনৰ পৰা আমাৰ শব্দ প্ৰদূ্ষন হৈ আছে। ত' যদি আমাৰ বাবে এনেকৈ দুটা-দুটা প্ৰদূষন হৈ আছে তাতে অ বুজি বুজা যায় যে কবাত দূৰত গ'লে এতিয়া মানে খোজকাঢ়ি যাব নোৱাৰি বা সেই গাড়ীখন নহ'লে নহয় কিন্তু যদি তুমি ও ওচৰতে ক'ৰবাত বজাৰ কৰিব যাব লগা হৈছে বা এনেকুৱা জাগাত যাব লাগে যে তুমি খোজ যাব পাৰা আৰু তেন্তে আমি নিজৰ গাড়ীখন কিয় ব্যৱহাৰ কৰো থাকিল বুলিলেটো ব্যৱহাৰ কৰিব লাগিব বুলি কথা নাই ন। যোনখিনি আমি খোজ কঢ়ি যাব পাৰো বা এনেকৈ যাব পাৰো আমি সেনেদৰে যাব লাগে। এনি টাইম যে গাড়ীখন ব্যৱহাৰ কৰি থাকিব লাগিব সেইটোও কথা নহয়।
হয়, তুমি একদম ঠিকেই কৈছা। আৰু এতিয়া চাবা কি কয় তোমাৰ আ আমি যিমান পাৰো প্লাষ্টিকবিলাকৰ বাৰে বাৰে ব্যৱহাৰ কৰিব নালাগে বা আমি প্লাষ্টিকৰ বটল পেলাব নালাগে কাৰণ চাবা আজিকালিটো প্লাষ্টিকৰ বটল দি আমি বহুত ধৰণৰ বস্তুবিলাক ঘৰৰ সঁজুলিবিলাক বনাব পাৰো। সেইবিলাক বনাই কিনে আমি ঘৰতে সাজা সজোৱা বস্তু বনাব পাৰো ন য'তে-ত'তে আমি এইবিলাক পেলালেটো আমাৰ কাৰণে বহুত দূষিত হব বা আমাৰ কাৰণে পিছলৈ আ কি কয় দিগদাৰ হ'ব হয়নে নহয় কোৱাচোন?
সেইটোয়েটো তুমি ঠিকেই কৈছা যিহেতু আমি প্লাষ্টিকটো ব্যৱহাৰ কৰা, হয় আমি এৰিব নোৱাৰো কেতিয়াবা এনেকুৱা হয় যে বজাৰত গ'লে আমি কিছুমান বস্তু প্লাষ্টিকৰ মোনাতে আনিব লগা হয়। আমি কাগজ বা কাপোৰৰ মোনা ব্যৱহাৰ কৰিব নোৱাৰো কিন্তু এ যোনবিলাক বস্তুত আমি ধৰা কাগজ বা কাপোৰৰ মোনা ব্যৱহাৰ কৰিব পাৰো আমি তাত সেইবিলাক ব্যৱহাৰ কৰিব লাগে। কাৰণ প্লাষ্টিকটো আমাৰ বাবে বহুত বেয়া প্লাষ্টিকটো এতিয়া সে কি বুলি কয় প্লা টো যদি আমি সেনেকৈ পেলাই দিওঁ আমাৰ ভূমি প্ৰদূষণ হৈ থাকে কাৰণ প্লাষ্টিকটো কেত কেতিয়াও গেলি পচি নাযায় সেইটো বছৰ বছৰ ধৰি সেনেকৈ থাকে। আৰু কিছুমানে কি কয় প্লাষ্টিকতটো জ্বলাই দিয়ে সেইটোও আমাৰ বাবে বেয়া কাৰণ প্লাষ্টিক জ্বলোৱাৰ ফলত যোনটো ধোৱা ওলাই সেইটো আম মাৰ আ বাবে বহুত মানে ক্ষতিকাৰক হয়। ত অ এ সেনেদৰে বায়ু প্ৰদূষণো হৈ আছে। এনেদৰে যদি বিভিন্ন প্ৰদূষণ আমাৰ বাবে হৈ আছে আমি যিমান পাৰো ইয়াক ৰোধ কৰিব লাগে কাৰণ আ বায়ু বা মানে এনেদৰে প্ৰদূষণ হোৱাৰ ফলত বেলেগ কোনো ক বেলেগ কাৰো ক্ষতি হোৱা নাই আমাৰ মানুহবিলাকৰ হৈ আছে। এই ব প্ৰদূষণৰ বাবে মানুহবিলাকৰ বিভিন্ন ধৰণৰ বেমাৰ হৈ আছে। বা কিছুমান মানুহে এইবিলাক প্ৰদূষণৰ কাৰণেও মৃত্যুৰ মুখত পৰিব পাৰে কুচ কোনোমাই। নে ট সেইবিলাক আমি চাব লাগে আমি ভালদৰে আমাৰ মানে ব্যৱহাৰ কৰা বস্ত তোবোৰ ভাল কৰিব লাগে ত আমি মানুহ বিলাক যি এইটো জীৱ শ্ৰেষ্ঠ ত আমি সেইটো ভাবিব লাগে দিয়চোন।
হয় তুমি একদম ঠিকে কৈছা এতিয়া চাবা দীপাৱলী আহিলে মানুহবিলাকে ফতকাবিলাক ফুটাই বা বহুতো এনেকুৱা ধৰণৰ ফত তকাবিলাক ফুটাই ন, যাৰ ফলত ধোৱা ওলাই কাৰণ চা বা ফতকাবিলাকত গোন্ধত বহুতো দূষিত কৰে ন যাৰ ফলত এতিয়া জীৱ জন্তুবিলাকৰো বহুত ক্ষত তি হয় বা মানুহবিলাকৰৰে বহুত ক্ষতি হয় ন এইবিলাক ধোৱাবিলাক বা ধোৱাবিলাক ওলোৱা কাৰণে আৰ টো এনেকুৱা বেমাৰতো পৰিলে যাৰ ফলত এতিয়া চাবা সেইকাৰণতো কয় না চৰকাৰবিলাকে যে মানে পতকা নুফুটাব বা এনেকুৱা নকৰিবা কাৰণ বু আমাৰতো ক্ষতি হয় হয় আৰু আমাৰ কাৰণে জীৱ-জন্তুবিলাকৰো ক্ষত তি হয় পতকা ফুটোৱাৰ কাৰণে হয় নে নহয় কোৱাচোন?
অ তুমি ঠিকেই কৈছা কাৰণ জীৱ-জন্তু এতিয়া তুমি ধৰি লোৱা মই আহ কুকুৰ বিলাকৰয়ে কথা কওঁ কুকুৰ বিলাক যোনবিলাক আছে পতকা ফুটালে তেওঁলোকৰ তেওঁলোকৰ মানে শব্দটো মানে ইমান বেছি হয়। আমাৰ মানুহবিলাকৰে অশান্তি লাগি যায় ন যেতিয়া এ পতকাবিলাক ফুটাই কিন্তু তে ভাবা এই কুকুৰবিলাকেতো মানে আম মানুহত কে বেছি সোনকালে মানে শুনা পায় বা তেওঁলোকৰ শুনা শক্তিটো বেছি। ত সেইবিলাক সিহঁতে কিমান কষ্ট পায় বেছিভাগ মই এই দেৱালীৰ দিনাখন দেখা পাও যে কুকুৰবিলাক যোন বিলাক ৰাস্তাৰ কুকুৰবিলাকো থাক কে না তেওঁলোকে সিহঁতে ৰাস্তাত নাথাকে ক'ৰবাত কোনাত যাই পেলাই লুকাই থাকে। বা ঘৰৰ যোনবিলাক কুকুৰ থাকে আমাৰ আহ, সেইবিলাকে কান্দি কান্দি বহি থাকে, পতকাৰ মাত মানে তকাৰ মাতটো শুনিলে ইমানে মানে, সেই তেওঁলোকৰ কাণত বাজে বা তেওঁলোকৰ অশান্তি লাগে। ত আমি সেনেকুৱা কৰিব নালাগে। আমাৰ বাবে আমি আমাৰ চৌপাশত থকা, জীৱবোৰৰ কিয় মানে সেই কৰি আছো। প্ৰাণীবোৰ তেওঁলোক তেওঁলোকৰতো জীয়াই থকা অধিকাৰ আছে ন, শান্তিত। তেওঁলোকৰ আমি অশান্তি কৰিব লগা আমাৰ কোনো অধিকাৰ নাই।
হয়, তুমি একদম ঠিকে কৈছা। আৰু আমি যিমান পাৰো আমি যাবৰ জোথৰ, য'তে- ত'তে পেলাব নালাগে। বা যদি আমি জা আজিকালি ডাষ্টবিন আছে, ন। ডাষ্টবিনত জাবৰ জোঁথৰ পেলাই দিয়া বা বহুতো এনেকুৱা বা একোনত থৈ দা যা যত ম নে অ কি কয় মানে মানুহ বিলাকৰ গোন্ধ নাপায় বা এনেকুৱা বা এনেকুৱা বহুত ধৰণৰ আৰু আমি য'তে নদীত পেলাব নালাগে। এতিয়া তুমি নিজে চোৱা মাজুলী হল পৰ বিল হ বা ব্ৰহ্মপুত্ৰ হ'ল। ধৰি লোৱা ইমান মানে জাবৰ- জোথৰ মানুহ বিলাকে পেলাইছে, যাৰ কাৰণে তে মানে পানী বিলাক শুকাই গৈছে বা মানে লেতেৰা দেখা হৈছে। এতিয়া তুমি নিজে চাবা, অ, কি কয়? ব্ৰহ্মপুত্ৰতে ধৰিলা, আগতে ইমান পানী আছিলে। ইমান দেখাত ধুনীয়া আছিলে, আজিকালি কিন্তু মানুহ বিলাকে তোমাৰ ব্ৰহ্মপুতটো এৰা নাই। তাতেও যাবৰ যুথৰ, পেলাই কিনে এনো কোৱা দূষিত কৰিছে যে, আজি দেখাতে বহুতো মানে লেতেৰা আৰু দেখি বহুত বেয়া লাগে। আৰু পানীও বহুত শুকাই গৈছে হয় নে নহয়, কোৱাচোন?
হয়- হয়, তুমি একদম ঠিকে কৈছা, আৰু এনেদৰে প্ৰদূষণৰ কথা পাতি বহুত ভাল লাগিল দিয়াচোন। তোমাৰ লগত আজি
হয়। তোমাৰ লগতো প্ৰদূষণৰ বিষয়ে কথা পাতি বহুতো ভাল লাগিল। যিবিলাক বস্তু মই জানিব মানে জানা নাছিলো, তোমাৰ পৰা মই জানিলো। আশা কৰো পিছলৈও আমি এনকা কথাবোৰ আলোচনা কৰিব পাৰিম
অ, হয়- হয় ঠিক আছে দিয়া। আজি ৰাখিছো নহলে।
হয় দিয়া।